হেল্ল'? হেল্ল'? নমস্কাৰ-নমস্কাৰ, কি কৰি আছে?
এনেই আছোঁ, তুমি?
অ', মই এনে আছোঁ আহাঁ।
উম।
ভাত খালা? মই এ ভাত কেইটা খাই মানে পৰিছোহি মানে পৰি পেলাই এনেই বহি আছো।
অ।
অ, এনে গৰম পৰিছে যে এ এ এবাৰ শুইচো এবাৰ উঠিছো।
অ গৰমটো বহুত বেছি বাৰু।
বাকী খবৰ খাতি?
খবৰ খাতি ভালেই আৰু।
ৰে আৰু অ। এ তোমাৰ কথা এটা কাৰণে ফোন হা?
তোমাৰ খবৰ খাতি কেনেকোৱা?
মই ঠিকে থাকে চলি আছো আৰু পইচা -পাতি অসুবিধা।
সেইটো।
এ তোমাৰ এনে কোনোবা চিনাকি মানুহ আছে নেকি পইছা - চইছা ধাৰ দিয়া?
অ আছিলে অ সুদলৈ দিব মানে।
অ সুদলৈ লাগিছে ধ ধৰ তোমাৰ তিন টকা চাৰি টকা সুদত
অঁ আছে
আছে মোক মানে তোমাৰ এক লাখ মান টকাই লাগিছিলে সুদত
অ তোমাৰ চাইন কেইটামান লাগিব বাৰু তে তুমি আহিব লাগিব আমাৰ তালে
অ অ ঠিক আছে বা তে মই তুমি মোক সুধি পেলাই কবাচোন হেৰি কোনদিনাখন যাব লাগে
অ কিয় লাগেনো পইচা
এ তোমাৰ মানে ব কিবা গাড়ী এখন লম মানে কেতিয়াকে তাকে ভাবিছো কি গাড়ী লওঁ পইচা কেইটামানৰ যোগাৰ হব লাগিব নহয় কেতিয়া লব পাও এতিয়া পঞ্চাশ হাজাৰ এটা পঞ্চাশ হাজাৰ টকা এটা আছে আৰু এটা লোন এটা হ'ব
অ
তাৰপিছত তোমাৰ পা তাৰ পা যদি এক লাখ টকা এটা আনো আঢ়ৈ লাখ মান দি পেলাই ধুনীয়াকে বাইক এখন উঠাই লৈ আহিব পাৰিম আও
অঁ অঁ পাৰিবা বাৰু এতিয়া লবলৈ কেতিয়াবা ঘূৰাবা আকৌ
ঘূৰাব মানে মই তোমাৰ চাৰি পাঁচ মাহৰ মানৰ পিছতে ঘূৰাই দিম
অ অ তিন টকাত ল'বা নে চাৰি টকাত ল'বা
তোমাৰ তিনি টকাটো লম আৰু চাৰি টকা বেছি
ৰখিব লাগিব চাৰি টকাত হোৱা হ'লে লগতে হ'ল হয়
হয় নিকি তুমি কিবা এটা মিলাই কৰি দিবা আৰু
অ মিলাম বাৰু তে
অ মানে মোৰ এতিয়া মানে পইচাটো ইম্পৰ্টেণ্ট মানে জৰুৰী
অঁ
উম তাকে গাড়ী চাড়ী নোলোৱা নেকি
গাড়ী চাড়ী মোৰ
হা
মই গাড়ী চাডী নাই লোৱা বাৰোতে মই এই বেলেগ কোম্পেনী এটালে চিফ্টহে হৈছে
অ অ কি কোম্পেনী
এ মই তোমাৰ এতিয়া জৰ্ডেনত সোমাইছো এইবাৰ
আচ্ছা জৰ্ডেন
উম জোতাৰ জোতাৰ
ঠিকে আছে বাৰু চেলাইটো এনেই কিমান
চেলাৰীটো এতিয়া ফিফটি ফাইভ দি আছে
অ ঠিকে আছে
অ
এনে জৰ্দেনৰ জো জোতাবিলাক ত ধুনীয়া লাগে ন কোম্পেনী মানে ডিজাইন বিলাকো ভাল লাগে আকৌ মানে জোতাটো বহুত দিন লাষ্টিং কৰে না
অ সেনেকুৱাই মানে কোৱালিটি ভাল হয়
কোৱালিটিটো ভাল হয় অঁ
আৰু বহুত দিয়েতো এযোৰ জোতাৰ লগতে বহুত কিবা কিবি দিয়ে
সেইটোতো অ আকৌ দামটো তেনেকুৱা লয় নহয় আকৌ উম
অ দাম তোমাৰ আমাৰ শ্বৰুমত চেভেনটি কিম ফিফটি কিমানৰ পা ষ্টাততে হয়
কি কোৱা পঞ্চাশ হাজাৰৰ টকা দি জোতা কিনিব নে কি মানুহে এনে কিমান মান চেল কিমান মান চেল যায়
সদায় এবাৰ চাৰিযোৰ গলে চেল ধুনীয়া চলে আৰু
চাৰি যোৰ
অহ
অ
চাৰিযোৰৰ ওপৰত গ'লে বহুত মানে ভাল চলে আৰু
আচ্ছা
মেক্সিমাম চাৰিযোৰ যাবই লাগে দিনত
উম এন জৰ্ডেন জোৰ ভাল নে নাইকি জোৰ এনেই ভাল
তোমাৰ নাইকিয়া আৰু জুৰিনৰ পত্নাৰচিপ হয় ন তুমি নাইকি জৰ্ডেন ল'ব পাৰা জৰ্ডেনৰ মানে তোমাৰ বেছি এইবিলাকছে মানে ফেশ্বন চোচ বিলাক বেছি থাকে